হেল্ল'! এ আছো এনে মই পালাৰ পৰা আহি আছো। অহ আজি দেৰিয়ে হ'ল আন্ধাৰে হ'ল মানে যাওঁতে অলপ
অ' দেৰি হৈছে আকৌ। সোনকালে আহিব লাগে ইমান দেৰিলেকে থাকিব নালাগে নহয়। ইমান দেৰিলেকে হা!
যোৱায়ে দেৰি মানে।
অ যোৱাই দেৰি, অ। এতিয়া ল'ৰাটো চাগে অকলে-অকলে আছে চাগে এতিয়া ইমান দেৰি সেইটো কাৰণে গ'লে সোনকালে যাবি।
অ অ অ, সেই আজি মানে ঘৰত হেৰি আই সকাম অকণ পাতি ছিল যে লৰাটোৰ হৈ।
অ।
কাৰণে সেই সকাম-চকাম কৰি মেলি ভাগি কৰি মেলি এ আহি চোৱে, দেৰিয়ে হ'ল।
অ অ।
সেইকাণে দেৰি হ'ল।
অ অ, হ'ব্ব দে নহ'লে একো নহয়।
উম।
তাৰপিছত এতিয়া ক, অ। আজি কি কি শিকালে?
আজি হেয়াৰ কাৰ্টিং শিকাইছে আৰু ইউ কাৰ্তটো।
অঁ।
সেয়াই এটিয়া সময়ে মানে নোহোৱা নিচিনা হৈছে। আকৌ এতিয়া ঘৰত গৈ সেইটো অ প্ৰেক্টিচ কৰিবগে লাগিব নহবা আকৌ পাহৰি যাম যে, হয়!
অঁ, সেই প্ৰেক্টিক প্ৰেক্টিচ মানে কৰি থাকিবি, গম পালি?
অ সেইটোৱেই। এতিয়া মানে সেইফালেও কাম এইফালেও কাম মানে চবফালে লেঠা সোপা উলিয়াই ললো একেটা সময়তে মানে আগতে কাম নাই যে একো ফালে নাই এতিয়া কাম পাইছো যে চব ফালে মানে কাম আৰু।
অঁ।
তেনেকুৱা নিচিনা হৈছে। কোনফালে মানে কি কৰি মানে এনে এনেকুৱা লাগিছে মানে ৰাতিডাল নুশুমে যেন।
নাই নাই, এহ এ শুনচোন ৰাতি টোপনি ক্ষতি নকৰিবি তি তিয়া গাটো বেয়া নালাগে। তোৰ দিনটো মানে গাটো ভাল লাগি থাকিব। সেইটো কাৰণে ৰাতি সোনকালে শুবি পাৰিলে দছটা এঘাৰটা লে শুই যাবি।
উম তাৰ পিছতে শুই দিলে যে এইফালে কাম নহয়গৈ আকৌ।
অ নহলেও নাই। মই কাই এতিয়া
নহয় নহয় এতিয়া। হেৰি চব ফালে মাথা মাৰিব লাগিব, এতিয়া গৈ পেলাই আকৌ অকমান ল'ৰাটোৰ লগত থাকি কৰি আকৌ সেয়া ভাত-পানী বনাব হব। ভাত পানী বনাই কৰি লোৱালে তোৰ অ নটা মানে বাজিব খাই বৈ লোৱালে। নটা মোৰ মানে ৰুটিন খন তোক কৈ দিছো আ নটা বাজি দিব হা!
তই কাম এটা কৰিবি, ধুমা-ধুম সোনকালে এতিয়া গৈ পাই তই ধুনীয়াকে ল'ৰাটো অকমান ৰেষ্ট লৈ পেলাই ল'ৰাটোৰ লগত থাকি তই
সহজ, তেনেকে কওঁতে সহজ পোৱা নাই যে অকমান বুলি কওঁতে তেনেকে কলি কিন্তু, তেনেকে এতিয়া সময়টো কিমান গৈ থাকে, এনেকে কৰাৰ লগে লগে এতিয়া তা বাজিলে হয়, অকমান সময় তাৰ লগত থাকালে
আঠটা বজাত ভাতকেইটা বনাবি, নটালে হৈ যাব।
অ তাৰপাছতে তাৰ লগত থাকালে, চাৰে সাতটা বাজি বাজিবই তাৰ পিছত নিজেও চাহ - টাহ অকন খাই ল'লে, আঠটাবাজিলে, আঠটা বজাত ভাত বনোৱালৈকে সিটো কালে বাট বাচন -বৰ্তন ধুই কৰি লোৱালে নটা বাজে এনেকে কওঁতে, কওঁতে মানে, কওঁতে সহজ, পিটিকে কৰা কিন্তু সেই কোৱাজনীহে গম পাই কিমান দেৰি হৈ যায়। তাৰপিছতে কথা উসাহটো লৈ লৈছো, তাৰপিছতে তেনেকে কৰালে, নটা দশটা বাজিয়ে যায়। তাৰপিছতে আকৌ এইফালেও, হেৰি এইটোত অকমান গুৰুত্ব দিব লাগে যে। অ দেৰি হয় মানে আৰু। তাৰপিছত আকৌ ৰাতিপুৱা সোনকালে উঠি, আকৌ ঘৰ দুৱাৰ কাম বন কৰি আকৌ। লৰা- ছোৱালী খোৱাই বোৱাই লৈ এইফালে আহিয়া লৈ কি তই হেৰি কৰিবি, মানে মাথাতো মোৰ বেয়া হৈছে আৰু।
অ হ'ব দে, কষ্ট কৰিলে মানুহে ফল পাই গম পালি, কিন্তু তেওঁ ৰাতি টোপনি খতিটো মানে কৰিব নালাগে।
নাই মই এতিয়া ৰাতি এনেকুৱা এনো কৰিম আৰু মই এতিয়া ৰাতিও নুশুও, মোৰ দেৰি হয়।
এনেই ক্ষীণ তই আৰু ক্ষীণ হৈ নাইকিয়া হৈ যাবিগৈ। বেমাৰে পাব, বেমাৰে পাব।
বেমাৰ হ'লেও হয় মানে মাথা মাৰিব লাগিব চবফালে এতিয়া।
মাথা মাৰিব নালাগে, বেমাৰ হ'ব দেই মই কৈছোঁ তোক।
শুনিছ?
উম।
আজিকালি বেমাৰ বিলাক বৰ বেয়া, এইয়াহে মানে তই তাতে ভালকে বস্তুবিলাক নাখাওঁ, বস্তু থাকিলেও নেখাও খাওঁ যে মানুহে
উম' ভোজলে আহিছিলো।
টোপনি খতি কৰে মানে গম পালি, কিন্তু সিহঁতৰ গাত শক্তি থাকে। সিহঁতি ভাল বস্তু খাই, তইতো না হা?
কি বোলে?
এ আমাৰ বাৰু হেৰি কিছুমানে টোপনি খতি কৰে যে, সিহঁতি ভাল ভাল বস্তু খায় তেতিয়া গাত মানে হেৰিটো থাকে এইটো তেতিয়া একো বেমাৰে মানে লগ ল'ব নোৱাৰে।
উম' হুম'।
গম পালি?
উম।
উম 'সেইটো কাৰণে তই ডেইলি খিচমিচ, খিচমিচ খাবি। হেৰি এইবিলাক বাদাম চাদাম খাই থাকিবি, ঘৰতে আছেই নেখাওঁ। শুনিছ?
অ।
তই তেতিয়াহে ৰাতিটো তেতিয়া মানে দেৰি হ'লেও কথা নাই, তোৰ গাতটো হেৰিখিনি থাকিব শ গুটিখিনি থাকিব বা এনাৰ্জী থাকি যাব হয়।
অ অ।
তেতিয়া মানে বেমাৰে পুতুককে লাই লব নোৱাৰে গম পালি। দুৰ্বল মানুহৰ গাত পুতুককে বেমাৰে পাই যাই।
এইটো। মই সেই এতিয়া।
তই থাকিও নাখাও যে।
খাব মন নাযায় যে।
এই খাব মন নগ'লেই নহ'ব। তই নিজৰ কাৰণে নাভাবিলে ল'ৰাটোৰ কাৰণে ভাবিব লাগিব তই খালে হে খি। চাব আক হয় শুনিছ।
হুম।
উম।
সেইটোৱে।
হুম হুম সেইটো কাৰণে খাবি।
সেই বুলি কোৱা তহঁতৰ এতিয়া ভাল হা ত মানে নাই য়া তেনেকে নিজে কৰিলি মেলি খালি। কি কৰিলা আ হৈ পেলাই বহি পেলাই সেইবিলাক কৰি থাকিব পাওঁ হয়।
অ সেইটো হয় যেনিবা এতিয়াতো মই পাৰা হয়তো মই পাৰা হয় তোৰ মই তোক। একো কৰিয়ে দিলোঁহেঁতেন কিন্তু এতিয়া নোৱাৰিছে গম পালি।
অ অ কিয় হোৱা। গাভৰু ছোৱালী হ'লেও বোলে ঘৰৰ মাকাসোহঁতে চব কৰিলে। অ অ। তাতে পানীয়ে চব বনালে খালে খাই বাথৰুমটা উলাইছে নুবুলে নাই আকৌ সেইবিলাকতেই লাগি যায়।
উ।
এতিয়া মই আকৌ তেনেকে এইবিলাকতে লাগি থাকিলে নহয় নহয় লাগেই ত চব লাগে। সেইটো লাগিলে এতিয়া নহ'ব নহয় এতিয়া। সেইটো কাৰণে ৰাতিয়ে যিমান পাওঁ কৰিম বৈ ৰাতি এতিয়া। এঘাৰটামান বজাৰ পৰা বহি ল'ম সেইতালৈকে আৰু আজিকালি। কি হৈছে মোৰ মানে মানে টোপনিটো বেছি হৈছে।
অ অ ভাগৰ লাগে যে গম ফালিটো দুৰ্বল শছ তাতে আৰু ভাগৰ লাগে সেইটো কাৰণে খাব ক।
মোবাইলটো লওঁ হে। ৰাতি মোবাইলটো লও হে লৈ পেলাই এনেকে দুটামান এনেকে কিবা এটা কৱালেকে। লিখিয়ে কিবা এটা লিখো ই এাৰ পাৰ্লাৰ কথাই কিবা কিবি এনেকে চাই লিখো মানে। এনেকাে বহী খন লৈ সেইফালে। অ নি গৰম ব তেনে নিছিনা। সেনে কোৱা অভ্যাস।
উম সেইটো কাৰণে তই এতিয়া আজি এতিয়া গৈ পেলাই বাদাম কেইটামানে খচমিচ কেইটামানে খাই দিবি গৈ গাৱত অকণ শক্তি পাবি গম পালি তেতিয়া তোৰ মানে টোপনিটো নাইকিয়া ইমান ন ধৰিব তোৰ এতিয়া ইমান টোপনিছ এটা ভাগৰুৱা হৈছো মানে গম পালি। উম উম।
সেইটোৱেই যিহয় হৈ থাক আ এ হয়। নহয় এনেকুৱা হৈছে। হয় মানে কিবা এটা কৰিম নহয় মানে যাম এইটো
হা
গম পালি হয় কিবা এটা কৰিম নহলে যাম
কলৈও যাবি
তেহে দুটামটা এটা হ'ব আও এতিয়া
উম উ
উম
আৰু ইমানে খিনি যেন আহ সুবিধা দিছে মোক ঘৰৰ মানুহে অ বেলেগ নিদিয়ে কিন্তু
অ
পোৱালি ৰাতি কৰি খুৱাই বোৱাই
উম
হয় হয় এই যে সেইটো মানে দেউতাক মানে মই ভাগ্যৰ মত মানে দেউতাক খোৱা নিচিনা
অ সেয়া লোকৰ কোন হুয়েকে কোন হুয়েকে তেনেকে কৰিব কোন হুয়েক সেতে তেনেকে ৰাখি দিব বোলো
নিজা মানে কি নিজ জিয়েক এটা যে উ নাইকিয়া হল এতিয়া তেনেকুৱা মানে অনুভৱেই নহয় মানে বুজানাই ইমানখিনি যে কৰিছে মোৰ কাৰনে
উম
আহা দিন ধৰি অকা সেইটোৱে মানে মই মানে ভাগ্য মত পাইছো আৰু
উম
গতিকে সিহঁতক এতিয়া মই এখিনি দেখুৱাব লাগিব ইমান কষ্ট কৰি আজিকালি নিৰ্জাৰ কৰা নহলে চব ক কিবা এটাটো কৰিবই লাগিব জীৱনত নকৰিলে এনে কাৰ মানুহৰ জীৱন লৈছো যেতিয়া মানুহে কিবা এটা কৰিব লাগে মই জানো সেইটোৱে এনে বেকাৰ কেতিয়াবা দেখাত দেখি খাইছো গৈছো তেনেকুৱা জীৱন মানে মই নিবিচাৰো গম পালি মই আগৰ পৰাই মোক আগৰ পৰাই পাইছো মই কাৰোবাৰ পইচা এটা লও নেকি কাৰোবাৰে পইচা আগতে লৈছিল নে মায়ে পাইয় লওঁনে না কাৰ পাৰ লও কাৰো পৰা নলোও এতিয়া ইয়াত আহা পাওঁ ইয়াত ইয়াতো মোক কোনোবাই দিলেও মই আকৌ মানে ধা মাৰি দিম লাগে
উম
হেল্ল'
অ শুনিছো শুনিছো
কাৰ ত মোক মানে কাও মানে উ মানে দৰা দৰাই বুলি নহয় কাৰো মানে মোৰ অকাংশতে মানে মোক বস্তু নালাগে গম পালি গম পালি
উম
সেইটোৱে মোৰ গতিকে মোক মে মানে মাথা মই তিয়া সেবিলাকে টেনশ্যন আহি
উম।
মই ইমান শিকি পেলাই যদি মই নোৱাৰোঁ আৰু।
শিকি পেলাই পাৰিবি, আজি কালি মানে কি জানানে, ধেৰ মানে তেনেকুৱা হ'ল যে। তোক এতিয়া যোনে চিনি পাই, ঢেৰ মানে পাৰ্লা শিকা মানুহ হ'লেই হয়।
অ'।
সেইটো কাৰণে মানে সেই ওচৰে পাজৰে কেইটা ধৰি লও আহিব আৰু কেইটামান।
উম।
অ' আজিকালি য'তে ত'তে হ'ল যে।
উম।
যিয়ে নহওঁক আৰু য'ত মানুহে কমত পাই ত'তহে আহিব।
উম।
হয়।
অ'।
য'ত কম অ' হোৱাত ঢেৰ হৈছে কিন্তু য'ত কম' য'ত ভাল হয় ত'তে আহিব, হেইটো কৰি দিলেই হ'ল। বিলাক বুধিও লাগিব নহয়, বুজা নাই, গতিকে বিশেষ এতিয়া ভালকে পাৰাটোহে কথা।
অ'।
সেইটো কাৰণে এতিয়া প্ৰেক্টিচ কৰিব লাগিব, প্ৰেক্টিচ কৰিবলৈতো এটা সময় লাগিব, এতিয়া সেইটো কাৰণে চব সময়তে মানে মই কি এইটো কাম আগতে ওলোৱা তে মই পালৰ কামটো নিশিকিলোৱেই। তিয়া। তেতিয়া এখন নাই, এতিয়াহে ওলাইছে।
অ'।
গতিকে হেইটোতে লাগি
উম, উম। হ'ব দে নহ'লে, তই আহ, আহি পেলাই অকমান ৰেষ্ট লৈ লহি, কিবা এটা খাই ল লৈ পেলাই দুটামান কৰিবি তাৰপিছত আকৌ ভাত বনাবি তাৰপিছত আকৌ হেৰি কৰিবি, দে হ'ব দে।
উম।